হেল্ল'! হয় কি কৰি, কি কৰিছে?
এই তুমি মানে ফোন কৰি আছা, তুমি ফোনটো ৰিচিভ কৰিব পৰা নাই। বুইছানে ইমান নেটৱৰ্কটো মানে বেয়া আজিকালি। ফ'ৰ-জি, ফাইভ-জি চলাপা ধৰি মানে কি হৈছে, তোমাৰ নেটৱৰ্কে নাপাওঁ আমাৰ ঘৰত।
হয় হয়, মানে তোমাৰ লোকৰ বাঁহ গছ- চছ আছে চাগে, ওচৰতে
এই সেইটো বুলি নহয় মানে! ঘৰৰ ভিতৰত নেটৱৰ্ক নাপাওঁ, বাহিৰতো নাপাওঁ। মানে আমাৰ ইয়াত নাপায়েই নেটৱৰ্কটো। মানে আজিকালি কি হৈছে জানা! মোৰ মানে মোবাইলটো মানে ফৰ-জি মোবাইল, ফাইভ-জি মোবাইল হ'লে মানে হৈ যায়।
অ' কথা এটা আচ- ক হ'ব দিয়া। কথা এটা আছিলে মানে তোমাৰ লগত বহুত। বিৰাট ডাঙৰ কথা এটা আছিলে। অ' তুমি মানে হেৰি আ। তোমালোকৰ যে, বিয়াখন যে পাতিছিলা যে।
অ' অ'।
মানে খৰচ, তোমাৰ বাৰ বিয়াখন যে পাতিছিলা আৰু মানে খৰচা কিমান কৰা হৈছিল? মানে তেনেকুৱা বিয়া এখনে মানে আমাৰ বাৰ পাতিম মানে! মানে তাকে মানে দেউতাই ক'লে কি কোনবা চিনাকি আছে নেকি? তই খবৰটো কৰ মানে কে তোমালোকৰ যে গুৱাহাটীত পাতিছিলা নেকি বিয়াখন!
হয় হয় হয়।
অ' বিয়াখনৰ মানে কেনেকুৱা কি খৰচা, কেনেকুৱা কি ৰিচিপচন মানে চলাইছে? অকমান কৈ দিবা নেকি? মানে, আমাৰ মানে অকন কম বাজেটৰ ভিতৰতে ক'বা মানে ইমান টকা-পইচা খৰচ কৰিব নাই। কিন্তু মানে অকমান মানে কম পইচা। কম হওক কিন্তু মানে ভাল হওক মানে। তেনেকুৱা লাগে।
হয়, হয়। খোৱা-বোৱাটো লাগিব নে? নে তোমাক মানে পেণ্ডেলটো লাগিব?
মানে গোটেইখিনি, মানে তোমাৰ, গোটেইখিনি মানে ভৱনত পাতিছিলা ন? ভৱনৰ খৰচাটো কেনেকুৱা হয় মানে?
অ' ভৱনৰ খৰচাটো মানে হেৰি, সিহঁতৰ মানে সে যোনটো ভৱনত পাতিছিলে! মানে সিহঁতৰ গোটেই হতা মানে গোটেই ভৱন দেই সেইটোত অঁ ডাঙৰ ভৱন বহুত।
হয়।
মানে কিমান ডাঙৰ বুলি ক'লে মানে তুমি ক'ব লাগিব আমাৰ যে মহাবিদ্যালয় যে ফিল্ডখন যে।
হয়। এ আগ মাজৰ খন নে নে চাইডৰ খন।
মাজৰ খন উম মাজৰ খন।
হয়, হয় হয়।
মাজৰ খন মানে তোমাৰ গোটেই মাজৰ খন মানে গো গোটেই তোমাৰ গোটেই এ মানে গোটেই খিনি ধৰোঁ বুলি ধৰিলো আৰু গোটেই ঘৰটো মানে দেই।
হয় মানে তোমাৰ এ তাত। তোমাৰ হেৰী আ এবাৰতে তোমাৰ মানে তাত তোমাৰ দুই হেজাৰ অঁ এহেজাৰ মানুহ ধৰিব পাৰে আৰু চাগে।
এই ইমানটো মানুহ নাযায় দিয়াচোন তাত কে মানে মানে গোটেই গোত গোত কথাটো কথাটো শুনি লোৱা কথাটো শুনি লোৱা, মানে ঘৰটো হ'ল সিমান মান দেই ঘৰটো সিমান মান তাতে মানে এটা চাইডে ৰুমো আছে দেই মানে তাতে ৰুমো আছে।
হয়।
শুনি আছানে? মানে ফিল মানে ভীমা সমানটো অলপ। অঁ য'ত মানে বিয়া হ'ব মানে য'ত হোম চোম পৰিব বা কইনা বহিব চকীত চকীত চকীত যে কইনা যে বহে যে সেই খনত যে। অঁ সেইখনত মানে তোমাৰ হেৰী হয় সেইখনত অলপ সৰু মানে ৰুম এটা হৈ গ'ল যে সেইকাৰণে মানে বস্তু খিনিও সৰু হৈ গ'ল কিন্তু ৰুমো আছে। ৰুম কমে তিনিটা চাৰিটা মান আছে তাৰপিছত।
হয়। মানে তোমাৰ সেইটো তোমাৰ অ তোমাৰ। পাৰ গোটেই মানে প্ৰতিদিনে মানে ভাড়া চিচ এ ভাড়া দিব লাগে নে? নে তোমাৰ মানে এবাৰতে মানে গোটেইখিনি দিয়ে যিমান দিন তুমি কৰা মানে বিয়াখন আয়োজন।
অঁ মানে তুমি অঁ যিমান দিন কৰা মানে তুমি যিমান দিন কৰা বুলি নহয় তোমাৰ মোক দুদিনত কাৰণে বোলে ঘৰটো লাগে দে মোৰ বোলে এই ষাঠি হাজাৰ লাগে সিহঁতৰ ষাঠি হাজাৰ ভৰিছিল দেই মানে। এদিনতে হৈছিল যে মানে এদিন মানে দুদিন আৰু দিয়া।
অকল মানে তোমাৰ মানে ঘৰটোতে তোমাৰ ষাঠি হাজাৰ টকা লৈছে ন।
ষাঠি হাজাৰ ঘৰটোতে মানে অঁ মানে এইবিলাক ক্লাইন চাইন চব আছে মানে সিহঁতৰ চব জোগাৰ আছে চব কৰি দিব।
মানে ষাঠি হাজাৰ টকাত তোমাৰ মানে হেৰী আ দুদিনৰ কাৰণে যে লৈছে তোমাৰ কেনেকুৱা অকল হলটোৱে পাইছা নে? নে আ তোমাৰ যি আ অতিথি আছে তেওঁলোককো মানে এ থাকা বা তোমালোকো থাকা তেনেকুৱা মানে আহ কোঠা দিছে।
হয় হয়। মানে আ সিহঁতৰ মানে এদিনতে মানে জে জেগা কম যে সিহঁতৰ মানে য'ত বিবাহ মানে সেকাণে পাতিছে। মানে জেগা আছে কিন্তু সিহঁতৰ মানে বস্তু বিলাক ওপৰলৈ উঠাই নিব নো নোৱাৰিব। তাৰপিছত মানে সেইকাৰণে অঁ সমস্যা অঁ সমস্যা হয়। মানে সেইখিনি পা কঢিয়াই আনিব লাগে ন, এনেই বহুত জেগা আছে কিন্তু আঙুঠি পিন্ধোৱাত ধুনীয়াকে পাতিলে দেই আঙুঠি পিন্ধোৱাত বহুত ভাল লাগিলে।
হয়, ঘৰতে পাতিছে ন?
ঘৰতে পাতিছে বহুত ধুনীয়া পাতিছে। মানে
হয়, কিমান মান মানুহৰ আয়োজন কৰিছিলে?
অঁ আঙুঠি পিন্ধোৱাত নে? আঙুুঠি পিন্ধোৱাত মানে দেৰশ মান মানুহ হ'ব দিয়া।
দেৰশ মানুহত ঠিকে আছে।
তাৰপিছত এই বিয়াত মানে বেছি হোৱা নাই বিয়াত তিনিশ মান মানুহ হৈছে ৰবা দেই। তাৰপিছত বেছবকে নামাতে ন আজিকালি গুৱাহাটী বিলাকৰ ক'ত নো মাতে ইমানক আৰু ঘৰৰত, অ' তাৰছত মানে সেই কিবা
এনেকুৱা জেগাত তোমাৰ মানে পৰিয়ালো নাথাকে ন, ইমান আও দূৰত-দূৰত থাকে পৰিয়াল খোবা।
এ আকৌ মানে আমাৰ নিচিনা ইমান মানে খেল-চেল গাঁৱতহে বেছি খেলৰ মানুহ থাকে ন, তাততো ইমান আৱ মানে খেলৰ মানুহ থাকিলেও মানে
এঘৰক এঘৰক নামাতিলে বোলে এঘৰে বোলে গৈ পেলাই ওচৰ মানুহৰ ওচৰত বদনাম গাই আছে তেনেকুৱাটো নহয়।
অঁ অঁ সিহঁত মানে সিহঁতো আছে নাই নিয়ে কি নক'বা এনেকুৱা সিহঁতৰ বেছিহে আছে ক'বলে গ'লে।
হয় নিকি?
টক-পইচা বহুত ষ্টেণ্ডাৰ্ড থাকে ন মানে বহুত বিলাক হেৰি মানে, সেইকাৰণে মানে সিহঁত বেছি বেয়া হে, সিহঁত কোনো কাকো খাতিৰ নকৰা।
হয়।
চহৰ তাৰপিছত মানে সিহঁতৰ মানে কি হ'ল, এ পেণ্ডেলটো মানে উ কমে দুশমান মানুহ চাগে একেখিনি জেগাতে বহিব পাৰা এনেকুৱা নিচিনা মানে সুবিধা থাকা মানে হেৰি আৰু হল নিচিনা।
হয়, বিৰাট ডাঙৰ তেনেহলে।
অ', হল অ', ডাঙৰ ডাঙৰ ডাঙৰ আকৌ হল, পিছত পাৰ্কিঙো আছে গাড়ী যে পাৰ্কিং কৰিব লাগে চবতো গুৱাহাটী পাৰ্ক, গাড়ী লৈ লৈ আহে ন বিয়া-চিয়া খাবলৈ কৰিবলৈ। কোনে? হয়, যোনবিলাক এটা অট-চট ভাড়া কৰি কৰিয়ে আহে বা সেনেকুৱা কৰিয আহে, গাড়ী পাৰ্কিঙো আছে বহুত ডাঙৰ মানে, জেগাখিনি বহুত ডাঙৰ হয়। তাৰপিছত মানে তোমাৰ এইয়া হেৰিতে পাবাই পাইছে চাগে, এইটো যে হেৰি এ সন্মুখতে যে আছে বিল্ডিংটো যে নতুনকে যে বনাই আছে, তুমি যে কৈছিলা বিবাহ ভৱন। অ', সেইটো সমানেই কিন্তু ঘৰটো-ঘৰটো সিমান-সিমানতটো সমান, মানে সেনেকুৱা নিচিনাই।
হয়, মানে তোমাৰ মানে তোমাৰ ত-তলত তোমাৰ মানে এয়া হলটো আৰু ওপৰত তোমাৰ মানে ৰুমবোৰ আছে ন মানুহ থাকা।
নহয়, নহয়, নহয়, নহয়, নহয়। নহয় নহয়, মানে তলত হলটো ওপ-ওপৰত সিমানটো মানে হল আছে তাত মানে খোৱা-বোৱা হয়।
অ', অ', মানে তলত তোমাৰ মানে মানুহ বহা আৰু ওপৰত খোৱা-বোৱা ন।
অ', তলত মানে মানুহ মে মানুহ বহা কইনা বহা এনেকুৱা। তাৰছত লগতে মানে ৰুমো আছে, এটা চাইডে ৰুম সম্পূৰ্ণ আছে মানে এনেকুৱা কৰিডৰ চিষ্টেম আছে। সেফালে, পূৰ্ণ ৰুম আছে এফালে দৰ্জা আছে।
মানে তোমালোকে-তোমালোকে হয়, তোমাল মেনে তেনেকুৱা যদি আমি যদি ভড়া যদি লওঁ, মানে আমিতো ল'ব লাগিবই তেনেকে যদি লও, তিতিয়া মানে বেলেগ মানুহ বিয়া থাকে নে ন আমাৰ ঘৰৰ মানুহখিনিয়ে থাকিব সেই ঘৰটোত?
ন তুমি-তুমি ৰুম মই মানে আমি যোনটো ৰুম পাইছিলো আমি তি আমাক চাৰিটা ৰুম দিছিলে। কইনাটো এ ডাঙৰ মানে বিচনা আছে, নিজে বিচনা আছে, গডৰেজ আছে। গডে, এ তাৰছত বাথৰুম আছে একেলগ মানে বাথৰুম বিলাক চব চাফা-টাফা দেই বা বি বিচনাটো কাপোৰ-চাপোৰ এ, এ চিটো নাই দেই মানে ফেন আছে ধুনীয়া, টি ভি চি ভি আছে তাৰপিছত মানে এ দেচ আছে, ধুনীয়া মানে চববিলাক আছে আৰু। তাৰছত ইফালে মানে সেইটো কইনা সেইটো কইনা ৰুম, তাৰপিছত আৰু এটা আছে আৰু এটা আৰু এটা যে ৰুম আছে সেইকেইটাটো মানে ধুনীয়া ধুনীয়া আছে। তিনিখন এটাত আছে তিনিখন তিনিখন বেডশ্বীট থকাও আছে, সেইটো ৰুম ডাঙৰ। আছে একেলগে বাথৰুম আছে আৰু এটা নাই, নাই আমি বিয়া দিনাখন ৰাতি মানে ৰাতিপুৱাই গৈছোঁ। মানে জুৰোন আৰু বিয়া একেলগে হৈছিল যে, আমি মানে কিন্তু আন অ' নাই আমি থকা নাই, তাৰমানে বেলেগ মানে মানুহ আছে। বস্তু বিলাক যে আগতে শাক পাচলিবিলাক যে লৈ গৈছে ৰাতিত-ৰাতিত থৈ-থৈ আহিছেগৈ ন ৰাতিয়ে এঘাৰমান বজালৈকে বস্তুবিলাক কঢ়িয়াই আছে। বজাৰ কৰি-কৰি, হয়। সেইবিলাক বস্তু মানে নি পেলাই তাত থৈছেগৈ। তাত থিয়া হ'ব লাগিব নহয়, তাত মানে চকী টেবুল এইবিলাক চব
পাচলি বজাৰ সোপা মানে ঘৰৰ মানুহে দিব লাগে নে নে যাৰ তোমাৰ মানে ঘৰটো? যাৰ ভাড়া লৈছা তেওঁলোকে গোটেইখিনি যোগাৰ কৰি নিদিয়ে জানো?
মানে কে-কেচ কথাটো শুনা, তুমি যোনে ভভড় দিছে মানে সিহঁতে কেটাৰিং টো আৰু বনোৱা কৰা মানে যোনবিলাক মানুহ শুনিছে নে? হয়, অ' বন বনোৱা কৰা বাচন বিলাক মানুহতো তাৰপিছতে মানে আকো তুমি মানুহ যদি বেলেগ নিয়া একো কথা নাই বেলেগ নিব পাৰা। বনোৱা কৰা মানুহ, মানে সেই কাৰ তাৰপিছত কেটাৰিং তাৰ পিছত মানে এইবিলাক কাম কৰা মানুহ সিহঁতে যোগাৰ কৰি লয় বাৰু মানে তুমি পইচাটো তাতে দি দিয়া যায় যে। তাৰপাছত চকী টেবুল মানে দি দিয়া যায়, দি দিয়া যায় মানে তাতে বুফে চিষ্টেমে ন এইবিলাকত। অ' তাৰ পৰাই থাকিব তোৰ মানে ষাঠি সত সত্তৰ হাজাৰ আন মানে হৈ যায় তাৰপিছত তুমি যদি বোলে ভাবা এ মই মণ্ডপটো মানে মই নিজৰ মতে বনাওঁ তেতিয়া তুমি নিজে মানুহ বনাই পেলাই ফুল চুলবিলাক ত নিজে লগাব পাৰা, নিজে কিনি লৈ গৈ। বুইছা? অ', সেইবিলাক মানে ফুৰ সিহঁতে মানে ইমান কৰা নাছিলে সিহঁতে মানে সেই পইচাটো বহুত গৈছে ন? ষাঠি সত্তৰ হাজাৰ গৈছে যেতিয়া।
হয়, হয়, হয়।
হয়। অ' তাৰপিছত মানে সেই মানে খোৱা বোৱা তুমি পইচা পাতি চ'ব নিজে দিব লাগিব। নিজেই মাংস চাংস নিজে কিনি দিব লাগিব মানে বাকি চব তোমাৰ নিজৰ ঘৰৰ নিচিনা আৰু।
হয়।
অ', তাত ৰাতি থাকিব লাগিব, তুমি মানে থাকিব লাগিব ন অ', বস্তু এই বিলাক চুৰ হ'ব ন, বস্তুবিলাক?
হয়, হয়, নিশ্চয়।
অ'।
কোৱা?
তেনেকুৱা পাইছে মানে, বাকী সিহঁতক মানে সিহঁতে আ ৰাতি মানে মানুহ-মানুহ আছিল ভিনী হত তেনেকে কোনোবা-কোনোবা আছিলে। আমি মানে নাই আৰু আমি যোৱা নাই, ভিণ্ড এনেকে আছিলে, তাৰ পিছতে মানে অ, সিহঁতে মানে সেইবিলাক পিছৰ বিয়াখনত আকৌ হেৰি কৰিলে দেই মানে পেণ্ডেলটো অলপ বদোলাইছে।
হয়।
একেটা ভৱনতে হৈছে পেণ্ডেলটো বদলাইছে মানে খালি। পেণ্ডেলটো মানে অলপ বদলাইছে মানে নিজে ষ্টেণ্ডাৰ্ড তাৰ মানে নিজৰ মনৰ-মনৰ মতে দিছে আৰু পইচা অলপ মানে তাতে পাঁচ হাজাৰ নে সাত হাজাৰ গৈছে হবলা এই পেণ্ডেল নিজে বনাওতে।
হয়, হয়, এনেই তোমাৰ মানে এ চি নাপায় ন এ চি নাপায়।
অ', এচি? এচি তুমি মানে নিজৰ সুবিধা এ চি তুমি নিজৰ সুবিধা মতে দিব পাৰা আমি ঠাণ্ডা দিনত বিয়া হৈছিল যে।
হয়।
নহ'লে কুলাৰ দিব কিবা কিবি দিব আৰু তোমাক যোনটো লাগে।
অ', অ', হয়, হয়।
অ', বাকী এইবিলাক যেনেত তেনেত মানে সিহঁতৰ হেইবিলাক চব এটাতে পৰে কিন্তু মানে খালী ঘৰটোতে মানে সিমান খিনি বস্তু তোমাৰ আৰু।
অ', অ', ত ভালেই মানে বস্তুবিলাক এনেকে দিলে ভালেই হয়, হয়।
অ'।
খোৱা বোৱা খিনিও হয়, হয়।
উম, কিন্তু তুমি ৰাতিপুৱা কেইটামান বজাত লগে -লগে বছ বিলাক চ'ব চাফা কৰি লৈ আহিব লাগিব তুমি বোলে মই এ এতিয়া মোৰ ভা লাগিছে মই কাল্লে নিম সেনেকুৱা নিচিনা নহ'ব তুমি লগে লগে পিছদিনাখন লগে লগে চাফা কৰি